অ'।
অহ কি কৰি আছা?
এই এনেই আছো ৰবা বহি, পুৰণি কথাবোৰ ভাবি বহি আছো তুমি কি কৰি আছা?
মই এনেই অলপ মোবাইল পিটিকি আছিলো এনে বাকী ক কি পুৰণি কথা ভাবি আছিল হে।
পুৰণি কথা মানে এই আমাৰ বিদ্যালয়ৰ দিনবোৰ কিমান যে ভাল লগা আছিল বাপৰে তাৰে কথাবোৰ ভাবি ভাবি বহি আছো আৰু মানে মেগাজিন এখন পালো স্কুলৰ তাকে মেগাজিনখনত চবৰে ফটোবোৰ চাই আছো। ফটোবোৰ দেখিলেচোন কিবা মনটো ভালো লাগে, বেয়াও লাগে অলপ কিবা-কিবা লাগিছে আৰু মানে ভাবি আছো আগৰ সেই বিদ্যালয়ৰ দিনবোৰ কেনেকে আমি খেলা-ধূলা কৰিছিলো বাপৰে তোমাৰ মনত আছেনেে নাই সেইবোৰ
এই কিয় নাথাকিব এই বিদ্যালয়ৰ স্মৃতি আৰু মানুহ পা পাহৰিব পাৰে নেকি, সেই বিশেষকৈতো সেই ক্লাছ টেনটো আৰু পাহৰিব পাৰে নেকি, যিটো দশম শ্ৰেণীৰ যিটো স্মৃতি সেই স্মৃতিটো আৰু মোহাৰিব কাৰণ নোৱাৰে আৰু বাকী তোমাৰ ক'বলৈ গ'লেতো বিদ্যালয়ৰ স্মৃতিটো তোমাৰ মানে ম মধুৰ আৰু মধুৰ স্মৃতি আৰু তুমি এই স্মৃতিটো কেতিয়াও শেষ নহয় আৰু মানে এই স্মৃতিটো সদায় থাকিব। তাতে তোমাৰ লগ বন্ধু হওক মানে এটাটো থাকে ন' লগ বন্ধু বা তোমাৰ বহুতে থাকে কিছুমানৰ বহুত থাকে কিছুমান এটা, দুটা থাকে মানে যাৰ আৰু মানে শেষ হৈ নাযায়। যায় আৰু সেই লগ আৰু লগেই হৈ থাকে। তাৰ মানে মানে এটা বেলেগেই লগ আৰু ক'বলৈ গ'লে বন্ধুত্বত মানে মিছাৰ আৰু ক'বলৈ গ'লে তো সেয়ে দিয়া মানে যিটো স্মৃতি সেই স্মৃতি মানে কেতিয়া শেষ নহয় ত' বাকী তোমাৰ এনে কিবা মানে কেনেধৰণৰ সুমধুৰ স্মৃতি আছিল ক'ব পাৰিবা নেকি?
এই মোৰ স্মৃতি বুলি ক'বলৈ গ'লেতো বহুতেই স্মৃতি। মই আগতে স্কুলত বৰ ভাল ছোৱালী আছিলো নহয়, এতিয়া অকণমান বেয়া হৈছো। এইটো বেলেগ কিন্তু আগতে বহুত পঢ়াকো আছিলতো মানে বেছিয়ে পঢ়িছিলো আৰু লগ বন্ধু মোৰ বহুত আছিল মই চাৰিওফালে অলপমান পাকৈত আছিলো আচাৰ্য, আচাৰ্যসকলে মোক বৰ ভাল পাইছিল আৰু দশম শ্ৰেণীৰ কথাটো নকওৱেই, সেই দিনবোৰ যে মই কেতিয়াও পাহৰিব নোৱাৰো। কিমান যে উৎপাত কৰিছো বেঞ্চৰ পিছফালে বহি কিমান যে আচাৰ্যহঁতৰ গালি খাইছো। আৰু এই মোৰটো বিশেষকে মনত পৰে আমাৰ ক্লাছত এজন ল'ৰা আছিল। শ্ৰেণী কোঠাত তাৰ সি মানে আমাক বিশেষকৈ মাতা নাছিল হা, তাৰ পিছত মাতা নাছিল যদিও মানে আমি মানে চবকে মাতিছিলো আমাৰ এটা মানে গ্ৰুপ এটা আছিল। আমাৰ ছোৱালী হওক, ল'ৰা হওক আমি মানে আমি এনেকে ছজন মান আছিলো আমি চবকে মাতিছিলো বাট সি মানে বিশেষকৈ কাকো মাতা নাছিল কিন্তু এদিন আমি তাৰ মানে মনে মনে টিফিন চুৰ কৰি খাইছিলো। ত' সিদিনাখনৰ পৰা সি আমাক বিৰাট মানে আমাৰ ফ্ৰেণ্ড হৈ গৈছিল আৰু বন্ধু হৈ গৈছিল ত' তাৰ কথাবিলাক মানে ফটোখন চাই তাৰ কথাবিলাক ভাবি আছো। সি আগতে কেনেকে থকা মনে মনে থকা ল'ৰাজন আমাৰ লগত এতিয়া ইমান খোলাকে কথা পাতিব লৈছিল সেইবোৰে ভাবি আছো আৰু
ঠিকেই দিয়া বাকী কলেজৰো স্মৃতিবিলাকতো অ' কলেজৰ স্মৃতিও আছে দিয়াচোন, এতিয়া তুমি কলেজত পঢ়া বাকী কলেজৰ স্মৃতিতকে তোমাৰ স্কুলৰ স্মৃতি মানে বিশেষে আৰু বিশেষ ক'বলৈ গ'লে এই ধৰা তোমাৰ এই যিবিলাক বাৰ্ষিক অধিৱেশন হয় মানে বছৰত যি বাৰ্ষিক অধিৱেশন হয় তাতে তোমাৰ অংশগ্ৰহণ কৰা তাৰ তাতে তুমি পিছে কিহত কিহত অংশগ্ৰহণ কৰিছিলা, খেল ধূলাত নে নে এইবিলাক সাংস্কৃতিক যিবিলাক আছে সেই তাতে অংশগ্ৰহণ কৰিছিলা।
মইতো গোটেইবিলাকতে অংশগ্ৰহণ কৰিছিলো কিন্তু মই বিশেষকে খেল, খেল-ধেমালি বিশেষকে কৰিছিলো আৰু মই মানে আগতে স্কুলত দৌৰৰ- দৌৰৰ কম্পিটিচ্যন বিলাক যে হৈছিল, দৌৰ প্ৰতিযোগিতাবিলাকত মই বিশেষকে কৰিছিলো আৰু যদি মই যদি খেলিবলৈ যাও বাকী ছোৱালী বিলাকে ভয় খাই যে অ' এইজনী আহিছে হৈছে আৰু আমি নোযোৱাই ভাল হ'ব পুৰস্কাৰ নাপামেই আমি। এনেকে ভাবিছিল আৰু বাকী সকলোতে কৰিছিলো সাংস্কৃতিকতো নকৰা নহয় কৰিছিলো সাংস্কৃতিক বুলি ক'লে অভিনয় কৰিছিলো নৃত্য কৰিছিলো, গান গাইছিলো। গান হয়তো মই অকমান কমকে গাইছিলো কিন্তু মানে কোনোবাই যদি গ্ৰুপ মানে একেবাৰে গাই গোট হৈ গায় তেনেহলে মই পিছফালে যাই কিনে এনেই মুখখন নলৰোৱা নহয় আৰু সেইবিলাকো এটা এটা স্মৃতি দিয়াচোন।
বাপ পাৰে তুমি চাগে এ মানে বিশেষে এটা খেলুৱৈ আছিলে চাগে তোমাক ভয় কৰে কাৰণে ময়ো বাৰু খেলিছিলো যেতিয়া স্কুলত আছিলো আৰু মইয়ো ভালে খেলিছিলো দিয়া আগতে মানে সকলোবোৰ খেলত মই অংশগ্ৰহণ কৰিছো মই মানে সাংস্কৃতিক-সাংস্কৃতিক ক্ষেত্ৰত ইমান মানে আগ কৰা নাছিলো আৰু মানে মই ইমান এটা টেলেণ্টেড নহয়তো তো, মই খেলা-ধূলাত আছিলো আৰু বাৰু মানে আগতে তোমাৰ দৌৰ হওক তোমাৰ কা কাবাডী হওক মানে যিবিলাকি মানে দলৰ লগত খেলে আৰু সেইবিলাকে ক্ৰিকেট হওক তোমাৰ ফুটবল হওক বা অন্যান্য যিবিলাক মানে যিবিলাক তোমাৰ নিজে যে আৰু লাগে খেলিব তোমাৰ দৌৰহক বা অন্যান্য এইবিলাক খেলাবিলাক বহুত খেলিছিলোঁ দিয়া আৰু প্ৰাইজো তোমাৰ পাইছিলোঁ দিয়া পুৰস্কাৰো তোমাৰ বহুত পাইছিলোঁ আৰু তো আমাৰ আগতেতো সেই দিছিল ন মেডেল দিছিল ত' মোৰ সেই মেডেল ভৰ্তি হৈ আছে আৰু মানে সেই সোণাৰ মেডেল হওক। তোমাৰ যিটো গ'ল্ড হওক তোমাৰ যিটো ৰূপাৰে হওক সেইবিলাক মেডেল আৰু ভৰি আছিল সেইবিলাকতো বাৰু মানে সঁচা হ'লে বাৰু ভালে আছিল দিয়াচোন পইচা পইচা হ'ল হয়। কিন্তু এতিয়া আহিব বাৰু কি না ন ত‌ অলপ মানে ভাবো আৰু যি সেবিলাক ৰ কাৰণে কেতিয়াবা কৰিব পাৰিলোঁ হয় কিন্তু আৰু কি হ'বনো ত এতিয়াতো আৰু খেলা ক'ত আৰু আগতে সেইবিলাকৰ অভিৰুচি আছিল আৰু অলপ চলপ কিন্তু এতিয়া সেইবিলাকো নোহোৱা হৈ গৈছে খেলা ধূলাৰ প্ৰতি মানে ইমান এটা সেই নোহোৱা হৈছে বাকী চলিআছে আৰু এনেকৈ আৰু এতিয়া তুমি ভাবা মানে মানে আগতে তুমি যিটো স্কুলৰ স্মৃতি আছিল বা আগতে যিটো ল'ৰা ছোৱালীৰ খেলা ধলাৰ প্ৰতি মানে মানে যিটো ইন্টাৰেষ্ট আছিল আৰু এতিয়া কিন্তু বহুত কমেই দেখিবলৈ পোৱা যায় না হ'য় না?
উম হয় হয় আগতে আমি বিদ্য়ালয় বুলি ক'লে আমি উৎসুক আছিলো যে বিদ্য়ালয়লৈ যাম স্কুলত পঢ়া শুনা কৰিম পঢ়া শুনাৰ লগতে আমি খেল ধেমালি আমাৰ জিৰণি সময়ত ই ইজনে সিজনক আমি কাবাডী খেলিছিলো, ধৰা ধৰি খেলিছিলো, চোৱা চুই কিন্তু আজিকালি বিদ্য়ালয়বোৰত যাবা যাই কিনে মানে কেতিয়াবা আমি যাও ন দেখা পাও আৰু গলে দেখো যে ল'ৰা ছোৱালী বিলাকত এইবিলাক উৎসাহ নায়েই এই কোনোবা এজনে কাৰোবাৰ লগত বহি চুকত কথা পাতিছে, কোনোবাই কাৰোবাৰ লগত বহি এনে মাৰপিট কৰিছে মানে যোনবিলাক আমাৰ দিনত যোনবিলাক মানে আমাৰ স্মৃতি আছিল বা আমাৰ যোনবিলাক উৎসাহ আছিল সেইবিলাক আজিকালি দেখাই নাপাওঁ, আজিকালি কবাত মোবাইলটোৰ কথা পাতিব ল'ৰা ছোৱালী বিলাকে আজিকালি কোন কোনটোৱে কোনটো ডিজাইন কৰিছে কোনটোৱে কি গেম খেলে সেইবিলাকৰহে কথা আমি আগতে আছিল মানে ঘৰত কেনেকে যাবি ঘৰত যে কি কৰিবি, ঘৰত যে কোনটো খেল খেলিবি, কি খাবি সেইও আছিল আৰু আগতে অ মোৰ মনত আছে হা আমি আগতে আমাৰ বিলাক আমি মানে ধৰি লোৱা আমাৰ আগতো গুগল মেপ নাছিল আৰু। আমি ঘৰটো যেতিয়া আমি হেৰি কৰিব লগা হৈছিল ধৰি লোৱা মোৰ ঘৰত যি মোৰ লগৰ এজনী আহিব মোৰ লগৰ এজনী আহিলে তাই মোক সোধে আ তোৰ ঘৰটোো ক'তনো মই তাইক এখন বহীত মানে মানে পেজ এটাত ছবি এটা আঁকি দিওঁ এখন আমাৰ বিদ্য়ালয় তাৰ চাইডেদি মই এটা ৰাস্তা আঁকো ৰাস্তাত মোৰ ওচৰৰ দোকানখন দেখাও বা মই মানে এখন মেপ বনাই দিও আৰু মানে সেইবিলাকো আমাৰ মাজত এটা ফূুৰ্তি আছিল যে উৎসাহ আছিল যে অ তাইৰ ঘৰৰতো এনেকুৱা, তাই ঘৰৰ ওচৰত দোকান আছে, তাইৰ ঘৰৰ ওচৰত খেতি এখন আছে সেনেকুৱা সেনেকুৱা কিন্তু আজিকালি সেইবিলাক দেখাই নাপাও।
দিয়া একেবাৰে ঠিক কৈছা তাতে তোমাৰ এইবিলাক যে কলমৰ যে কলমৰ যে আমি যুজ খ কলমেদি যে আমি যুজ খেলিছিলো কেন ফাইট বুলি কোৱা হয় যে তাৰপিছত তোমাৰ আটাৰ ষ্টৰ হওঁক তোমাৰ য'ত আমি শেষৰ যিটো আখৰ হয় তাতেদি আমি গান গাইছিলো ছিলোঁ বা তোমাৰ কিবা এটা মানুহৰ বা তোমাৰ কিবা এটা বস্তুৰ নাম ক'ব লাগিছিল বা অন্যান্য যিবিলাক খেল খেলিছিলোঁ আৰু বাকী যেতিয়া জিৰণি আছিল তেতিয়া আমি খেল খেলিব লৈছিলোঁ যেতিয়া জিৰণি পিৰিয়ড হৈছিল আৰু তেতিয়াতো আমি কিমান খেল খেলিছিলোঁ বাকী তুমিতো এতিয়া কলেজে পালা বাকী কলেজৰ স্মৃতিও চাগে তোমাৰ আছে তুমি কলেজৰ স্মৃতি আৰু বিদ্যালয় স্মৃতিৰ পাৰ্থক্য কি বুলি ভাবা আৰু মানে কি পাৰ্থক্য আছে দু দুয়োটাৰে ভিতৰত আৰু তুমি কোনটো বেছি ভাল পালা আৰু অলপ ক'ব পাৰিবা নেকি?
পাৰ্থক্য় বুলিবলেতো দুটাৰ মাজত বহুতে পাৰ্থক্য় আছে এতিয়া আমি বিদ্য়ালয়ত সদায় গৈছিলো বোলে যাবই লাগিব বিদ্য়ালয়ত যে এইটো ধৰা বন্ধা যে ক্লাছ নকৰিলে গালি দিব মোক কৰিব তমোক কৰিব কিন্তু এতিয়া মহাবিদ্যালয়ত ধৰক আমি কলেজ যাওঁ যদিও মানে আৰু কি যাওঁ কলেজত ক্লাছটো কৰোঁ আৰু গুচি আহো কিন্তু এতিয়া আগতে আমি বিদ্যালয়তে মোটামুটিমি সাত আঠ ঘন্টা আমি বিদ্যালয়তে কটাইছিলো কিন্তু মহাবিদ্যালয়ত এটা ক্লাছ কৰিলে আমি গুচি আহিব পাৰো আৰু মহাবিদ্যালয়ত ফ্ৰেণ্ডবোৰ সিমান মানে এ হেৰি নহয় যে ধৰিলোৱা এতিয়া এতিয়া আমাৰ হত মবাইল ফোন টো থাকে আগতে আমাৰহতে মবাইল ফোনটো নাছিল ত আমি কথা পাতিবই লাগিব কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত এতিয়া আমি কাৰোব লগত কথা নাপাতিলেও কথা নাইি মবাইল বেলেগ কিবা চাই কিনে টাইমিনি কটাই দিব পাৰো স মহাবিদ্য় স্মৃতিও বেয়া নহয় হ'লেও বিদ্যালয়ৰ স্মৃতিবোৰ আৰু বেলেগেই দিয়াচোন সুকীয়া আৰু আৰু বিদ্য়ালয়ৰ স্মৃতি বুলি ক'লে কিবা এটা বেলেগেই মনটো ভাল লাগি উঠে বা কিবা আৰু মানে ভাল লাগে তাৰে চৌহদে হওক বিদ্যালয়খনৰ বা বিদ্যালয়খনৰ সেই মৰমৰ আচাৰ্যয় আচাৰ্যয় সকল হওক, মৰমৰ আমাৰ বন্ধু- বান্ধৱী আৰু দাদা বাইদেউ বিলাকতো আৰু বেলেগে এতিয়াতো মহাবিদ্যালয়ত যাই দাদা বাইদেউ বিলাকক মাতিবই ভয় লাগে কোনোবাই কিবা কবইে নেকি কোনোবাই কিবা গালিয়ে দিব নেকি সেইবিলাকো থাকে দিয়াচোন আৰু বন্ধু বান্ধৱী বিলাক সিমান সিমান নহয় আৰু আগতে ইজনকো মাতিছিলো সিজনকো মাতিছিলো এতিয়া হয়তো নিৰ্দিষ্ট এজন বা দুজনৰ লগতে সময়বোৰ কটোৱা যায় আৰু তুমি কি বুলি ভাবা এইবিলাকৰ ক্ষেত্ৰত?
এই ঠিকে কৈছা দিয়া মানে যিটো বিদ্যালয়ৰ যিটো গভিৰতা এটা বন্ধুত্ব গঢ় লৈ গৈছে ন সেইটো মানে তোমাৰ কলেজত ইমান এটা নহয় আৰু মানে কলেজত তোমাৰ কি হয় বিদ্য়ালয়ো হয় কেতিয়াবা মানে ধৰি লোৱা কিছুমানৰ লগত মানে বেছিভাগো তোমাৰ সদায় মানে গোটেই বৰলে আৰু মানে বন্ধুওই হই থাকে সেইবিলাকৰ কিছুমানে তোমাৰ কিছুমান কাৰণৰকাৰণে 'কিছুমানে কেতিয়াবা অলপমান বন্ধুত্বৰ মাজত সেইবাবেউ পাৰে আৰু কিন্তু কলেজৰ বন্ধুত্বত মানে কলেজ শেষ হ'ল তুমি বন্ধুত্ব শেষ হৈগ''ল এনেকুৱা আৰু কিন্তু বিদ্যালয়ৰ বন্ধুত্ব এনেকুৱা নহয় আৰু। কি স্মৃতিৰ কথা ক'বলৈ গ'লে এই কলেজত আৰু ইমান সুমদৰ স্মৃতি স্মৃতি তোমাৰ গঢ়ি নুঠে আৰু কাৰণ চোৱা কলেজত আমি ইমান নেযাওঁ আৰু মানে যিহেতু নাযোৱা নাযায় বা তুমি ক'লে যে বিদ্যালয়ত আমি সদায় যাওঁ তো হয় বিদ্যালয়ত তুমি সদায় যাব লাগে তো সদায় গ'লে স্মৃতিবোৰ সদায় সদায় মানে নতুন নতুন স্মৃতি সদায় হয় কিন্তু কলেজত তোমাৰ বেছিভাগ আমি ঘৰতে থাকোঁ কেতিয়াবা পৰীক্ষা হ' গলোঁ বা পৰীক্ষাৰ আগত গ'লোঁ বা এনে কিবা কাম আছে বা কিবা কৰিবলা হ'ল নে ক্লাছ কৰিব সেনেকৈ গ'লোঁ ক্লাছ কৰি তাতে ক্লাছ কৰি কিনে ঘৰতে গুচিও বা ক'ৰবাত তেনেকে ফুৰিবলৈ যাই সেই দুই এজন বন্ধুৱে তো সেয়ে দিয়া পাৰ্থক্য হ'বলৈ সেয়ে আৰু বাকী হ'ব দিয়া নহ'লে আজি।
অ' দিয়া হ'ব দিয়া অ' দিয়া।